হেল্ল' ভালে আছে।
কোৱা।
অ, ভালে আছে আপুনি অ শুনিছো ভালে আছে আপুনি উম চাহ চাহ তাহ খালে।
খালো আৰু, হয় নেকি অ মই চাহ তাহ খালো এনে বহি আছো। অঁ।
এনে বহি আছে এতিয়া বৰ্তমান। ময়ো এনে আপোনাৰ। ভাবিলো আজি কল কৰোঁ, চাওঁ কৰি আছে। অ, আজি বহুত দিন হব পৰা নাই কৰা নাই এইটো ভাবিলো আজি। কল কৰি চাও। পিছে বলক আজি আমি পলৰ বিষয়ে পাতো । নব আ ফ চ অসম পনৰৰ বিষয় আপোনাকু প্ৰ ভাৱ আপুনি অলপ ফোনৰ বিষয়ে অলপ কওকচোন আজি।
অ, তুমি কি ফোন ইউজ কৰি আছা?
বৰ্তমান সময় মই ৰেডমি, ৰেডমি ফোন ইউজ কৰি আছোঁ ৰেডমি ন'ট নাইন প্ৰ' মেক্স।
ৰেডমি? হয় নেকি, অ ৰেডমি। কনো ভাল মইতো বৰ্তমান ৰিয়েলমি ইউজ কৰি আছোঁ।
আপোনাৰ এই আগ ফোন তোয়ে?
অ, আগ ফোন তোমাৰ অলপ ভইচটো অলপ ভালকে আহা নাই।
ভইচটো ভালকৰি আহা নাই।
নাই নিখন
এতিয়া আহিছে?
নাই আহা, তোমাৰ ভইচটো অলপ ক্লিয়াৰ অহা নাই।
আহা নাই নি, এক ছেকেণ্ডত ৰ'ব । এতিয়া ভইচটো ক্লিয়াৰ আহিছে?
অ, এতিয়া ভালকে আহিছে ধুনীয়া কে
এতয়া ধুনীয়া আহি হৈছে ন আমি ক'ত আছিলোঁ। অঁ আমি মোবাইলৰ বিষয়ে আছিলোঁ
তুমি কিতো কো তুমি কোনটো ফোন ইউজ কৰি আছা বুলি ক'লে ৰেডমি বুলি ন
অ মই ৰেলডমি নট নাইন প্ৰ'মেক্স আৰু আপুনিতো ৰিয়েলমিখনে ইউজ কৰি আছে এতিয়া ত হিতো মেম সেইটো মোবাইলত আপোনাৰ এতিয়ালৈকে এতিয়ালৈকে চলি আছে
অ নহয় মই আইফোনে ললোঁ এতিয়া দুটা চলাই আছো
অ আপুনি আইফোনো ল'লে। কিন্তু পুৰণ কোনটো পুৰণিয়া মবাইলটো বেছি ভাল লাগে আইফোনটো বেছি ভাল লাগে আপোনাক।
এনেইতো পুৰণা মোবাইলে বেছি ভাল বেছি। চি ইউজ কৰা যায়।
অঁ আইফোনটো বেছি ইউজ কৰা নাযায় ন। ইয়াৰ সি নতুন আৰু নি কেতিয়াবা কেতিয়াবা আৰু
অঁ ঠিকে কলা কেতিয়াবা কেতিয়াবা
নাই আৰু মোৰ আপুনি যোনটো দেখা পাইছে। দিলে সেই যোৱা বছ সেই যোৱা যোৱা বছৰ আগৰ যোনটো ফোন আছে সেইটোৱে ফোন চলি আহি আছে
অ মোৰে ছয় বছৰ হৈ গ'ল ফোন
চয় হৈ গল। মোৰোতো চয় বছৰ হৈ গল এই এইটো এইটো মাহৰ এইটো মাহৰ আৰু হেৰি বছৰ হৈ যাব কি কয় নেক্সট নেক্সট ডিচেম্বৰ নেক্সট অক্টোবৰত এইটো মোৰ আকৌ সাত বছৰ হৈ যাব এইটো ফোনৰ।
এনেই তুমি মোবাইল কেতিয়া লগি ল'বা।
মোৰ মোবাইল মই চাওঁ এতিয়া এতিাতো মানে হাতত একো নাই মানে একো একো জপ তপ নাইো পইচা চইচা নাই এয়া ঘৰৰ পৰাতো মা পততো খুজিব নোৱাৰি ন। মোবাইলৰ বিষয়ে কথাবোৰ। কা ঘৰৰত মায়ে এবাৰ মোবাইল দি দিছে এবাৰ তটা আৰু নিদিয়ে মোবাইল স নিজে অলপ পইচা চইচা কমাই কেনে চাওঁ মোবাইল এখন ল'ম ভাল চাই মোবাইল এতিয়া ধৰি লওক মই এতিয়া ভাবি আছোঁ মই পোক' এক্স এইট প্ৰ' লো বুলি ল'ম। বুলি প্ৰ'মেক্সখন ল'ম বুলি। ফেনত মানে ভাল। মোবাইলখন অলপ। ভাল মানে তাৰ প্ৰচেছাৰ মিডিয়া টেক। মিডিয়া টেক ডাইমেণ্ড চিটি নাইন নাইন হা নাইন হাণ্ড্ৰেড নাইন থাউজেণ্ড ফাইভ হাণ্ড্ৰেড এছ হয় ভালে মানে। স্মেকড্ৰোগান এজন নতু প্ৰ। আছাৰত। চচাৰৰ সমানে হয় খালী অলপমান তলত অলপমান তলত আছে আৰু অলপমান মিডিয়াম। ভাল লাগে আৰু এইেইখনত স। সেই জন মানে আপুনাৰ বেলেঞ্চ বেলেঞ্চ প আপুনি চব চলাব পাৰিব। ধৰি লওক আপুনি মিডিয়াই। আপুনি ধৰি লওক মি আপুনি ধৰি লওক। আপোনাৰ স্ক্ৰীণনৰ ভাল আছে তাৰত আপোনাৰ টাচ প্লে ভাল আছে ওৱান টুৱেণ্টি এইটৰ তাতে ওৱান এই ওৱান এইটি এইটৰ হেৰি দি আছে। ৰিফ্ৰেছ। ৰিফ্ৰেছ ্ৰেছ দি আছে। প্লাছ তাৰ চাৰ্জাৰো ভাল আছে তাৰ চাৰ্জাৰ বেকআপ তাৰ বেটে বক। কভৰাত। বেটেী বকপ আপোনাৰ ন নশ মান হ'ব চাগে ন। আজিকালিটো বেটাৰী পিকআপ বঢ বেটি এম এচাৰ নাইন। থউজণ্ ন। আৰু আপোনাৰ চাৰ্জাৰ আপোনাৰ। চাৰ্জাৰৰ হাণ্ড্ৰেড হাণ্ড্ৰেড, ৱল্ডৰ চাৰ্জাৰ আৰু আপোনাৰ বেগ কি কয় বেগে। ক বেকগ্ৰাউণ্ড মানে এই যে মোবাইলৰ ওপৰত মোবাইল থৈ কেনে যে কৰে যে। বা আপোনাৰ সেই ওপৰত। সেইটো টুৱেণ্টি এইট টুৱেণ্টি এইট।
এইটো কি ৱায়াৰলেছ চাৰ্জিং।
অঁ ৱাইাৰলেছ চাৰ্জ। চজিং সেইটো কাৰণ সেইটো এখন ভাল লাগিছে আৰু। প্লাছ এইটোখনো বাজেট ফ্ৰেণ্ডলি বাজেট ফ্ৰেণ্ডলি ফোন হয় ন কুৱা যিখিনি বস্তু ফিচাৰ দি আছে বা গেমিঙৰ কাৰণ কেমেৰ কাৰ।
কেমেৰাটো, কেমেৰাটো কিমান?
কেমেৰা চাপৰ্ট আপুনাৰ । ফিফটি মেগ পিক্সেল। ত টুৱেট এই মেগাাপিক্ চা ফিফটি আৰু টুৱেটি আৰু এটা কিবা হেৰি মেগা পিক্সেলৰ ইমান। ইমান ধ্যান দিয়া নাই কিন্তু, কে ইমান ভাল নহয় কিন্তু চলি যায় আৰু চলি যায় আৰু কিয় কাৰ মোবাইল। টো মোবাইলটো নতুন ভাৰ্জন ন, এতিয়া নতুন ভাৰ্জন হলে ভালে চলি আছে কিয়। এতিয়াতো আপোনাক ফৰ্টি ফাইভতো বেয়া কেমেৰা নিদে ন ভালে মিনিমাইজ কেমেৰা হয় কাৰ মেই মই চাই লৈছোঁ কালি যা ইনে মোবাইলখন ত মোবাইল খন ভালে লাগিছে এতিয়া মানে সেইটো মানে এতিয়া দাম হৈছে আপোনাৰ কিমান বাৰ বাৰ কি কয় বাৰ জিবিত। ৰেম আৰু আপোনাৰ ষ্ট'ৰেজ হ'ল আপোনাৰ ফাইভ হাণ্ড্ৰেড কিমান ফাইভ হান্ডেত কিমান। ফাইভ হাণ্ড্ৰেড কিমান ফাইভ হাণ্ড্ৰেড কিমান ষ্ট'লেজ এইেইটো মানে টপ মডেলটো চাইছো মইটপ মডেলৰটপ মেম'ৰি হৰিকেইটা চাইছোঁ মই নৰ্মেলটো চোৱা নাইপৰত চোৱা নাই এতিয়া চাও সেইটো কিনিম না নেকি কিনো এইেইটো ভাবি আছোঁ এতিয়া আপোনাৰ তো আইফোন কিনি ল'লে আৰু কি নে্স
এতিাতো আইফোন ললো ফিফটিন ভৱিষ্যত প্ৰ উ ল'ব মন আছে
আৰু প্ৰ ও আহ আছে প্ৰ ও'তাকৈ বেছি ভাল ওলাই যায় যদি
তেতিয়াহলে চাব লাগিব
তেতিয়াহ'লে চাব লাগিব নেকি নাই আপোনাৰ বেছিভাগ আপোনাৰ আই অ' এছ মানে আই অ' এছ বেছি ভাল লাগে নে কি নাই এনডাতকৈ বেছি।
অ থি হাইড্ৰেট কৈ বেছি মানে এনডাইডটো ভাল লাগে বেয়া নহয় আৰু মই কেমেৰাটোৰ কাৰণে আইফনে লৈছো চেমচং আছিলে আহ চেমচঙ আছিল কেমেৰ কাৰণে ভাল কিন্তু আইফ ফন ল'লোঁ আৰু
কেমেৰাটো চেমচাঙে খালী টু থাউজেণ্ড কি কয় টু টু থাউজেণ্ড এক জুমে দিয়ে স তল পৃথিৱীৰ পৰা চন্দ্ৰ চাবে আইফোনন চন্দৰতো মাৰি আহিছে। মাছ ধৰ জেগা ফটো মা হেৰি ফত
অহ, অহ-অহ এইটোৱে অহ। নহয় তোমাৰ কেমেৰা কোৱালিটিত কেমেৰা কোৱালিটি
আহ কেমেৰা কোৱালিট আই কেমেৰা কোৱালিটি কোনো-কোনো ম'বাইল বেয়া নহয় কিন্তু এটাই কথা আইফোনৰ এটাই বেয়া নহৈ কিন্তু আটায়ে কথা আই ফোনৰ আটায়ে কথা ভাল তাৰ মানে ভিডিঅ কোৱালিটিৰ যোনটো ইমেজ ভিডিঅ কোৱালিট ইমেজটো একদম ভাল চেমচাঙৰ ফটো কেম, ফটো বেছি ভালে আহে। কিন্তু ছেম চেমচঙৰ-চেমচাঙৰ এটা বস্তু আপোনাৰ কি আপুনি যদি পূৰা জুম কৰি কেনে ফটো খিচে বা আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰে আপোনাক ইমান নাফাটে, আপোনাৰ বেলেগ ফোন চাব আ আইফোনৰ চাবা আইফোনতো বেছি জুমো নাই ন? আইফোন বেছি জুম নাই, আপোনাৰ প্ৰ মেক্সহে বেছি জুম আপুনি টো এতিয়া নৰ্মেল হে লৈছে। হেতোৱে কথা, ফাইভ এক্স তে বেছি থাকে ন
সেইটোতো টুৱেণ্টি এক্স লগি থাকে নেকি তোমাৰ এইটো চেমচাঙত?
অ সেনেককা মানুহে থাকে। তে আৰু চেমচং এনেককাা ভাল লাগে আৰু তাৰ প্ৰচেছৰ ভাল ন স্নেেক ড্ৰেগনৰ নতুন-নতুন
আৰু চছেমচাঙৰ এটা বেয়া বস্তু একবছৰ পিছত দামটো কমি যায় বোলে।
অ এইটো হয় এক বছৰ পিছত দাম কমি জাই। এতিয়া ধৰি লওক এতিয়া চেমাং এছ টুৱেন্টি সটো চব মোবাইলো দেখোন আইফোননৰো দেখোন ধৰিলৌক, আই ফোনৰ নকমা কিন্তু আই ফোনৰ জুন যোনটো লিমিটেড-লিমিটেড যোনটো হেৰি থাকে সেইকেইটা নকমে যেনেকা আপোনাৰ ধৰি লক আইফোন এক্সেল, এক্সেলৰ এক্সৰ দাম একো-একো কমা নাই। আৰু এাত নতুন এটা ওলাইছে আইফোন। আইফোনে ছিক্সটিন ই য লে সেইটোৰ কমা নাই। সেইটো নকমে কেই কা সটো ছিক্স ি হয় আৰু আইফোন এটা প'ল্ড ওলাব এটা নতুন এটা ফল্ডৰ হেৰি ওলাব এইটিনৰ-এইটিনৰ সৈতে ওলাব এইটো নতুন ফল বুলি কেনে এটা ওলাব সেইখননৰ দামো নকমে মানে সেইবিলাক মানে সেইবিলাক মানে লিমিটেড-লিমিটেড এডিশন হ'ব। লিমিটেড টাইপ এডিশন হ'ব, সেইবিলাক বেছি চেল সেইটো দামো বেছি থাকিব ধৰি লওক এক লাখ ডেৰ লাখটকা এনেকুৱৈ হ'ব।
যোৱা চোৱা কিবা বস্তু, চোৱা কিবা বস্তু তুমি ললা লোৱাৰ পিছত আকৌ বেচোতে তুমি ৰিচেল ভেলু পোৱা তেনেহলে তুমি তোমাক কিনি কিয়ও ফাইদা থাকিব ন সেইটো বস্তু।
এ এইটোৱে কথা লিমিটেড বস্তুতো আপোনাৰ চাওক এতিয়া আমি যদি নৰ্মেল এটা ফোন লওঁ, আৰু লিমিটেড এটা ফোন লৈ। যোনটো লিমিট এটা লিমিটেড লিমিটেড এডিশ্যন হয় সেইটো আপোনাৰ কোনটো ফোন বেছি ভাল কৰি বিক্ৰী হ'ব আপোনাৰ লাভত বিক্ৰী হ'ব সেইটো আপোনাৰ লিমিটেডটো কিয় বা নৰ্মেল ফোনটো চবৰ লগতে থাকে মোৰ ফোনটো মোৰ ফোন ত চবৰ লগতে আছে মোৰ ৰ সেইটো যদি তা মই বিক্ৰী কি কৰিবা যা সেইটো কোনো ভেলো নহ'ব ন এইটো এইটো আপোনাৰ ধৰি লওক মই আছিলে বিশছ হাজাৰ দি সেই দুই ছয় বছৰ আগত এতিয়াতো মিনিমাম হ'ব চাৰি বছৰ ফ্লিপকাৰ্টত এতিয়া মই একসেঞ্ কৰাব গ'লে চাৰি বছৰ হ'ব চ' সেইটো কাৰ আৰু লিমিট এতিয়া যোনটো থাকিব লিমিটেড এডিশনটোত দাম বাঢ়ি যাব যেনেকা কয় ন যেনেকা এ চাওক কি কয় ৰণাল্ডৰ লগত কয় কি কয় বি এম ডাব্লিউ কি কয় তাৰ লগত বোকাটি আছে বোকাটি চিৰণ আছে। বোকাটি চিৰণটো এতিয়া যদি নৰ্মেল এটা মানুহ লগত থাকে না । নৰ্মেল এটা মানুহৰ লগ থাকে সেইটো বিক্ৰী কৰিলে সি বেছি দাম নাপায়। কিন্তু সি যদি বিক্ৰী কৰে সি যদি সি যদি বিক্ৰী কৰে তাৰ যদি বলি লগায় তাৰ তাৰ হেৰিত তাৰ বোকাটিত তেতিয়া তাৰ তো তাৰ তাত কৈ ডাবল গুণা এক্সট্ৰা কৰি কেনে সেইটো বিক্ৰী হ'ব
বিক্ৰী হ'ব এইটো ঠিকে কলা পইচা মানে যিটো লিমিটেড বস্তু
হয় সেটো লিমিটেড বস্তু লিমিটেড এডিশ্যন দৰাৰ দৰাটোৰ লগত যি থাকা বস্তু হয় চিগনেচাৰো থাকিব। এইটো ফেঞ্চ আগৰৱাল। গা তো সেইটো গা তো কি ফেঞ্চ আচ্ছা যিও কৰিব' খুজিব সেইটোৱে কথা। এইটোৱে লিমিটেড বস্তুটো এইটোৱে ভাল লাগে, আৰু এইটো আৰু চবৰ লগত, থকা বস্তুটো ইমান ভাল নালাগে আপোনাক কেনেকুৱা লাগে যে চব আপোনাৰ আইফোনটো ফিফটিন টো যেতিয়া চবৰ লগতে সেনেকাই মোভঅন আছে। আপুনি আৰু ৰাস্তাত কানেদি সেনেকা পিন্ধি গ'লে
মই তেনেকুৱা শ্ব আপ নকৰো মই শ্ব আপ নকৰো মই এতিয়ালৈকে এনডইডেতে চিম
এটা এটা ফোন থাকে আৰু ভাল নালাগে না দেখাব তাতে কেনেকুৱা লাগে এতিয়া মোৰ। এতিয়া আমাৰ চ আই ফোন এতিৱা এটা মো ত' মটটো চবৰ লগত দেখা নাপাওঁ। মোৰতো আকৌ ভাল লাগে যা মোৰতো মোৰতো নিচিনা কাৰো ফোন নাই এতিয়া বৰ্তমান কোনো দেখা পোৱা নাই
এতিয়া আইফোন আইফোন লোৱা কেইটা চিছটিন ছেভেন্তিন প্ৰো লৈ আছে ফিফটিন চিছটিন ফৰটিন লোৱা নাই মইতো ফিফটিন লৈছোঁ।
ফিফটিন লৈছে নেকি? ঠিকে আছে। আমাৰ আইফোনৰ এটা কথা ভাল আইফোনৰ প্ৰচেছৰো ভালে ৰাে খালি এবাৰ এবাৰ এইটিন এই এইটিন ট্ৰিপটো অলপমান অলপমান হেৰি হৈ গৈছে অলপমান শ্ল' হৈ গৈছে আৰু ভাল কৰাব আছে ক মিডিয়া টেক এ কি কয় ডায়মেণ্ড চিটি নাইন থাউজেণ্ডৰ নাইন ফাইভ ন কি কয় নাইন নাইন ফাইভ হাণ্ড্ৰেড কিমান । এছ সেইটো প্ৰচেছাৰখনো ভাল আৰু স্নেক ড্ৰেগনৰোতো ভালদৰে চলি আছে তাতে বৰ্তমান সেই দুটাতে মানে ক
অ দিয়া ঠিক আছে ইয়াৰ বিষয়ে পিছত কথা পাতিম আৰু
আহ এইটোৰ বিষয়ে কথা পাতিম দিয়ক পিছত বিষয়ে কথা পাতিম দিয়ক অ দিয়ক ঠিক আছে